কওকচোন।
হেলো?
আপুনি মোৰ পৰা কি বিচাৰি আহে জানিব বিচাৰে কওঁকচোন? মই বৰ্তমান এনে আছোঁ বাৰু কাম
অ আজি ৰাতিপুৱা মৰ্নিং ৱাক কৰিব গৈছিলা নে?
অ গৈছিলোঁ গৈছিলোঁ গৈছিলোঁ গৈ ভালেই লাগে আৰু মই অকলে নহয় আ হয় হয় গৈছিলোঁ গৈছিলোঁ কওঁকচোন, মই
অ মই মানে পাঁচটা মান বজাত গৈছিলোঁ ডক্তৰে মানে খোজ কাঢ়িব দিছে যে উম গাটো মানে বহুত ওজন হৈ গৈছে সেইটো কাৰণে ধৰি লোৱা মানুহজনী বয়সতকৈ বেছি ওজন হৈ গৈছোঁ সেইটো কাৰণে কৈছে ডক খোজ কাঢ়িব দিছে। আকৌ এ ঠাইৰডো ঔষধ দিছে এতিয়া তিয়, আগতে উম টুৱেন হেৰি টুৱেণ্টি ফাইভ দিছিল এতিয়া ফিফটি দিলে। এতিয়া মানে কি উৱা মই ঔষধ সদায় খালি পেটত ঔষধে খাই থাকিব লাগে। সেইটো কাৰণে। আৰু আৰু তোমালোকৰ এয়া মানিমুনি সেইবিলাক